হেল্ল' হেল্ল' হেল্ল' শুনিছেনে? হেল্ল'-হেল্ল' আ হা-হা-হা! এইব শুনা পালোঁ আ্াৈ ম নি মন ফোন কৰিলওঁ এক মিনিট? এক মিনিট, ছয় মিনিট, চাত আঠ মিনিট হৈছে, আঠ দশকে আশী টকা। দে না নাই বা? তে ন নাইবা?
মোৰ দেন এক এটাছে এ কম্ দিছে।
গীতাস
হৈ যে শাস্তা
টোয়ু কৰব পাৰি কিন্তু! তই মোৰ নাম্বাৰতা, মুৰতু পঠাই দিবী, তুৰ নাম্বাৰত আৰু নাম বুজছা মই ছাৰক দিম, মই ছাৰক পঠিয়াই দিম বোলে ছাৰ এতিয়া ভেৰিফাই কৰক।
আচছা।
বাকী ছাৰ ভাল?
আচ্ছা।
উম।
কাহাকা চাৰ হে? কৰ চাৰ?
কৰবা ছাৰ! নামতা না নামটা জানো খাললে প্ৰিয়াংশু প্ৰতিম কলিতা নেকি!
আতছা। নহয় মানে, তই পৰা ক ব সেইট হ
এতিয়া আমাৰ এই কলেজৰ পৰা এটা ছাৰ দিছিল মানে মাৰছিল বুছা।
অঁ।
ই মাৰতে মই কলো ছাৰ মইও মানে আ কি কয় আকৰ্ষিত আৰু কি আগ্ৰহ দেখুৱালো
অহ
একটা মানে ইমজি ঠালো তাক
অ
ছাৰ তাক ছাৰ তাই কৈ কিবাৰ গুৰুপথ মছে ছাৰ তাই
আহ
তাৰপাছত ঐ অংক অংক কনটেকটা পাইল
অ
চাংটো কত দূৰ হয় দুমিল হলে কাকি আজি চব্জি কি?
উম আলু উঠটা
থৈছ
কি থৈছ এ গৰিবী হ গৰিবী
হা
গৰীব গৰীব
কি গৰীব বাল
অ
এ হ এ ৰা
কি হল
বাকী শুনে ব নাই
কে
শুনি পোৱা নাই
কি
কিয় এটা মাজতে কৈছিলো শুনা পোৱা নাই নেকি
কি
এই ফোন কৰিছা তাতে
কি বা
এ শব্দ এটা কৈছিলো ভুল হৈ গল মিষ্টেক হৈ গ'ল
খাৰ খোৱা জিভাটো ওলাই কিবা কিবা
আচ্ছা, এই ইমান টাইমত ফোন কৰা যায় নাই কত
তাকেতো
কয়িলেও কি কবি
এই কি কৰিব লাগিব
এই ঘৰত নাহিবি নিকি তই
হ মাজে মাজে যাও। তই একটা মোবাইল মই একটা মোবাইল দুইফালে দুইটা গান বাজাই থাকো বল
আহ হা গান বাজে শুনিছা
উম
নাই একে লাষ্ট আছে এতিয়া লাষ্ট লাষ্ট কল উম। এক ঘণ্টা বনাবাচোন কিবা কটাই খাই সোনকালে
উম অ ত টাইমত কাটি দে
হা
তোমাৰ তেওঁ কাটি দেই মই গমেই নাপাওঁ কোনবিলাক এটা খাই
আহ মি কাটি দে
ত তোৰ তাকাই তাকাই মোৰ তেনেকে থাকে
গম পাইছো গম পাইছো তামি কাটে দে পইচাটা বেছি হৈ যাব ন নহলে পাছত বুজাব দিব পইচা কাতি গল
ত পাৰছত এপ ঠেপ পন্ধ হোৱাতো ব বহুত ডাঙৰ কথা
এই নকৰিম নে এইটো কথা তেওঁ কথা শুনাই নাই নেকি
ফিৰ হেৰাব ফিৰ হেৰাব কৰিব
এই টো কথা শুনে নেকি ঘণ্টা
শুনি আছো বাৰু
শুনি আছে নেকি
অ
পোৱাও না যায় কিন্তু
পাবি আৰু পাছত তোৰ গীতাটো তোৰ পি চত গুৰু পদশতাই দিব
সেইতিয়া পাচলে কথা নকবি দেই এ হ'লে গলে এই চলিতে যে ফোন মাৰিল যে কি কি কথা কৈছে ৰে
নাম কেইটা ডিলেট নাই কৰিবি
এ কাৰাগি আকৌ এটো ফোন
আহ
অটে আৰু বুইছ নাই বুছা আপোনাৰ বেকগ্ৰাউণ্ডত কিবা কোনোবাই কথা কৈছিল নেকি
আটচ্ছা এইবাৰ
দং আৰু ক কাকিন আচ্ছা বেকগ্ৰাউণ্ড দে ৰখমেই ই গট
হম
বেকগ্ৰাউণ্ড মিউজিক ছে
অ
ৰ অসমীয়া মিনিং দেৰ আৰ কত কতে অসমীয়া এখন ৰোগী কঠা আহ
বাহিৰৰ এনে এনে তো বাহিৰৰ পৰিৱেশ টাও হয়
বেকগ্ৰাউণ্ড মিউজিক
মিউজিকটা হোৱা নাই মিউজিক
বাহিৰৰ পৰিৱেশ মিউজিক মানে হৈছে তোৰ গান
গান না
বহিৰাগত গান
বাহিৰে উঠো বহিৰে বহি বহিৰে টোকান
বাহিৰা গান। কছে এইটো ছয় মিনিট হয় আৰু হা কাটি দিব হা? শুনীয়া থাকিলে মোৰ লাজতে উঠাই নাগাত পলপখানিক, স্বমী তুলপ খানীিক, বেচি যাব। এইবাৰ দহ মিনিট দে নেকি? এই পানীতে আহিল নাফৰ কৰিবা কমছিলা তমাৰ হলে?
উম্ম নাই। কমছে-কমছে অহ
আ নাইয়ে? টউশন আছিলে তাৰ, টিউন-টিউন। অসমমেদ কি হৈ হত?
টিউচন হ'ব বঢ়িয়া
হ, টউশনো কত অসমীয়াত কি কৈ?
ৱ আহ
কোঠথা আমিল নাই গিলা ন জানো আমি এখনেো।
খ
দাসনা ভাই
আহ
কহট টিউশন মানে কি কি এটো? টিউচন মানে মইো গুম নাপা, ময়ো গুম নাপা। মইও গম নেপায় দেই মানে, টোৰ মতে মানে কি হ'ব লাগে আৰু কি? সহায়ক কিবা অংকা হোৱা নাই? সহায়ক শিক্ষা গুৰু
সহায়ক শিক্ষা কৰো?
শিক্ষা গুৰু, শিক্ষা গুৰু নে কি হব উম টিচাৰক অসমীয়াত কি কয়? ঈশৰৰ অসমিয়াত কি কয়?
উ শিকিচাৰ গুৰু হয়, শিক্ষক হয় গুৰু হয়।
সহায়ক, শিক্ষাগুৰু, শিক্ষক।
গুৰু টো হয় ন?
অ অলপ ৱাৰত গিলা কবি, সেইখন মানেি মানে ৱ্থগিলা মানে এ মানে ধৰিলে ফত কৰিয়া। এল মানে ভাল কৰি পালো ন ফট কয়া সখনে অলপ আগত
উম
এতিয়া হ'ব, এতিয়া দিব যে, ভালি যে এ আছামিজ, এ কিবা মানে অসমীয়া কিবা শব্দ দিব আৰু কি? ভাল শব্দ আৰু কি?
কিঠ মোবাইল-মোবাইল
মোবাইলে কোনটা?
অসমীয়া
অসমীয়া
আছে আছে অ হয় হয়
অলপ আগত ভয় লাগি আছে এতিয়া এ শুনা নযায় শুন নাযাব পাই জিতিয়া তাবা ইমান
অ সেটোৱেই কম্পিউটাৰ কি আছিল আধুনিক টেলিভিশ্যন নে কিবা আছে
পন্দ
কম্পোটাৰ
কম্পিউটাৰ হৈছে তো কম্পিউটৰ কি কৰে
নহয় নহয় দুৰদৰ্শন দূৰবিনহে ক আধুনিক এই ক টেলিভিশ্যন নে কিবা আছিল
টেলিভিছনে এটা দিশ টিভি
টেলিভিশ্যন নহব অহ
হয়
উম অ উম মোবাইলটা কিবা আছিল
মোবাইলটা
উম টেলিভিশ্যন টেলিভিশ্যনৰ টেলিভিশ্যন টেলিভিশ্যন টেলিভিশ্যন মানে টিভি টেলিভিশ্যন মানে টিভি নহয় এ হৈছে
হম
দে শু কম্পিউটাৰ
তোৰ তাতে মোবাইল আছে নেকি এক্সট্ৰা
অহ
হা
অহ
এই জুবিনৰ মায়াবানী গান ত লগাত জুবিনদাৰ আমাৰ
অ ভাই ঐ
কি
জুবিন দাৰ মায়াবিনি গানটো টো লাগা
থৌত কি কি এখন কি উম উম
ই বায়ে কিবা কৰিল নেকি হাঁহ হাঁহিলি যে
এই যে কম্বুতাৰ ৰম
আত্ছা
নাই আধুনিক কম্পিউটাৰ প্ৰগ্ৰাম কিছুমান পাৰ্গত এ উম
স্পিকাৰত লাগোৱা নাযায় বুজছা
ওহম পৰিকল্পনা যন্ত্ৰ পৰিকল্পনা যন্ত্ৰ
পৰিকল্পনা যন্ত্ৰ
এইয়য়া
আত্ছা
ময়াবিনি ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ঐ
ঐ
হেল্লও
অহ
এইবাৰেই ভালক শুনা যায় ন
অহ
ৰ মই কিবা খাই আহো ভোক লাগছে যে
হয় মই মন হা
কাটি দেবিহে দুইমিনিট যেতিয়া মই কিবা খাই আহো
অওকে হয়নে উ উম
যাব
আ সপ্ ন
আ
উম